এয়া এই মক কচিঙৰ পৰা আহি আছো ক্ৰিকেটৰ।
অঁ
বাকী ভাল নহয়।
ভাল ভাল- ভাল। তই ক্ৰিকেটৰ কচিং লৈ আছ নেকি।
অঁ, এই হ'ল, তিনিমাহ মান এনে হ'ব হ'ল প্ৰায় ।
তই ত তিনি মাহৰ পৰা কি ক্ৰিকেটৰ কোচিঙে লৈ আছ
অ অ
তই কেলে ইয়াতো ক
এ ইয়াৰ তাত নাই লোৱা
অ অ
ই ইমান দিন যে খা খবৰ এটাও নাই
এ ব্যস্ত আছিলো বেলেগ বেলেগ কিবা কিবি কামত
আৰু মোৰ বাও নাম্বাৰটো নাছিলে
সেই দেই মই এতিয়া নাম্বাৰটো বেলেগ এটাৰ পৰা লৈ পেলাইহে তোলে ফোন কৰিছো
অহ অহ
নায়েই বহু দিনৰ পৰা ঘৰত নায়েই তোক লগেই পোৱা নাই
অ হয় বাও
তাৰপৰা খা খবৰ কেনেকোৱা কচোন বাৰু
খা খবৰ ভালেই তুমি তোমাৰ
মোৰো ভালেই অলপ গা চা বেয়া হৈ থাকে আৰু
অ অ গা চাটো মোৰো বেয়া হয় মাজে মাজে
হাড়বোৰ বিষ মানে জ জইনবোৰ পুৰা বিষ
মোৰ এই মাজতে জ্বৰ চৰ হৈ গৈছে কাহ পানী লগা
এতিয়া ঠিক হৈছেগে নাই
এতিয়া ঠিক হৈছ আও
তই ইমান সন্ধিয়া
নহয় আহিছো হে উভতি আহ তিনটাৰ পৰা ছটালৈকে হয় সেয়া
ৰুমৰ ওচৰতে নে নে কি কিমান দূৰ হয়
পা চাৰি কিলোমিটাৰ
কিহত যাওগে
টম টম
তই কাম এটা কৰি লবি ঘৰৰ পৰা চাইকেল এখন লৈ যাবি চাইকেলত অহা-যোৱা কৰিবি তোৰ প্ৰেক্টিছ হৈ যাব
সেইটোও হয় বাৰু এই হলেও কিডবেকটো লৈ আহিবলে বেয়া হয় যে
অ পিঠিত বেগটো আকৌ লৈ যাবলৈ দিগদাৰ ঠিকে আছে এতিয়া ভালকে সেইটো লৈছো এতিয়া প্ৰশিক্ষণটো ভালকে কৰিবি আৰু
অহ সেইটোৱে বাকী কথা এটাৰ কাৰণে মাৰিলো অহ কৈছিলো দুবাৰমান বিজি বিজি ক'লে আক অন্য এটা কলত ব্যস্ত
মই গম পাইছো কিবা কথা আছে চাগে তোক
অ অ এই গাঁৱৰ বয়োজষ্ঠে মানুহসকলে মানে যোৱা কথা এটা ভাবিছে । তীৰ্থ ভ্ৰমণ তাকেই এতিয়া বয় বয়স বয়সো হ'ল তাকে ডেকাকেইটাকে অকমান আলোচনা কৰিবও কৈছে ক'লৈ নিলে ভাল হয় ক'ত গ'লে ভাল হ'ব।
ঠিকে আছে এইটো বিষয়টো আলোচনা কৰি পেলাই মানে বয়োজ্যেষ্ঠ সকলক হয় বাৰ লৈ যাব লাগে কাৰণ আমি গাৱৰ ডেকাই আমিয়ে যদি মেইটো বিষয়ত আগভাগ নলওঁ তেতিয়া কেনেকে হ'ব।
সেইটোৱেই সেইটোৱেই।
এ আগতেও তেওঁলোকে ক'বালৈ ক'বালৈ গৈছে নহয় ন
অ এই যোৱাবাৰ বৰদোৱা গ'ল। এবাৰ তাক তে মাজুলিলেকে নিওঁ নেকি?
অ মাজুলিও পাৰি আকৌ হেৰি নহয় কিছুমান মানুহে এনেকুৱা ওলাই মাজুলীলৈ নাযায় বেলেগলৈ যায় গতিকে দুটা জেগা কৰি দে তেতিয়া দুফালে দুটা হেৰি যাব পাৰিব আৰু।
অ অ সেইটো হয় এতিয়া ইফালে কি গুৱাহাটীকে কৰি দিওঁ।
সিফালে তোক গুৱাহাটীকে সেইটো কৰিব লাগিব বাকী এ তেতিয়া তোক দায়িত্বটো দিছে নেকি?
অ তেতিয়া মানে সেই গুৱাহাটী চাইডে জুবিন ক্ষেত্ৰৰ পৰা ধৰি গোটেই শংকৰদেৱৰ এইখন জন্মস্থানৰ পৰা ধৰি সকলো হৈ যাব।
সেইটোৱে সেইটোৱে শংকৰদেৱৰ জন্মস্থান নহয়
অ অ কলাক্ষেত্ৰ চৰি। ভুল হৈ গৈছে।
এইটো তেতিয়া সেই জুবিন খেত ত আমি এফাল দি গৈ পেলাই জুবিন ক্ষেত্ৰ চাব পৰা হব চৰি চিৰিয়াখানা এনেকে দেখাব পব আৰু।
সয়াই উমানন্দ মন্দিৰ
উমানন্দ মন্দিৰ তাকে গুৱাহতিলে গলে অকমান সময় লৈ যাব লাগিব । নহলে কেছটো কি তই এদিন বা দুদিন
এই তিনদিনীয়া বা চাৰিদিনীয়া প্ৰগ্ৰাম চিন্তা এটা লৈ যাব লাগিব।
সেই আৰু তই যদিহে তালৈ যদি যাৱ গোটেই বস্তু বস্তু খিনি যদি চান চা আমাৰ এতিয়া বয়োজষ্ঠেসকল এবাৰহে ওলাই যাব পাৰিব। দ্বিতীয়বাৰলে তই শত কৰা দহজনকে নেদেখিবি গতিকে এবাৰ ম নিশ্চয় যেতিয়া গোটেইখিনি বস্তু ভাল চাই চিটি আনিব পাৰিলে ভাল হ'ব। এতিয়া ত'এ চিৰিয়া সেনেকে চাগে কিমান জীৱ জন্তু, এতিয়া মই শুনিছো নতুনকেও জীৱ জন্তু ভৰাইছে, গতিকে নতুনকে জীৱ জন্তু সেইখিনি চাব পাৰিলে মানে আমাৰ বয়োজ্যেষ্ঠসকলে ভাল পাব আৰু। তাৰপৰা আকৌ কলাক্ষেত্ৰ এতিয়া, কলাক্ষেত্ৰ চাবলে মোকক বহুতে পাক কিছুমান দেখিছে কিন্তু কিছুমানে নাইদে নেদেখা কিনিয়ে ধৰ আজিকালি, আৰু কলাক্ষেত্ৰৰ ভিডিঅ'টোত অ কলাক্ষেত্ৰৰ ভিতৰত ফটো আৰু ভিডিঅ' মাৰিবলৈ নিদিয়ে নহয়। এনেই সেইকাৰণে এতিয়া আমাৰ
অঁ সেইটো সেইফালে সেয়া হৈ যাব, তাৰ পা উমানন্দ মন্দিৰ আছেই
অ উমানন্দ মন্দিৰ আছে, গতিকে উ উমানন্দ মন্দিৰতেতো আধা দিন যাব, চাবি নহয় যদি।
অঁ লাগিবতো, নাৱত পাৰ হ'ব লাগিব নহলে এইটো ৰৌ কৰি থাকে।
অঁ।
সময়তো আমি ভালকে গম পাব লাগিব, যদি বন্ধৰ দিনত এই জুলাই গম বন্ধত যাওঁ তেতিয়াতো মানুহৰ ভিৰটো আৰু হ'ব সমাগম।
সেইটোৱে, এতিয়া জুলাই মানত গ'লে বহুত মানুহ, আৰু যি গৰম, গতিকে তই মানে এতিয়া ডাঙৰ গাড়ী ব লাগিব আৰু গাড়ীখনত যদি পঞ্চল্লিশটা ধৰে আমি ধৰ তিৰাল্লিশটা মানহে মানুহ নিব পাৰিম।
সেইটোৱে সেইটোৱে আৰু বাছ বিলাক এ'চি হলে ভাল হয়।
অঁ এ'চি হলে ভাল হয়, তাকেখৰচ চৰ কথাটোও আছে আৰু।
অঁ সেইটে, আৰু ইফালে যদি কোনোবা মাজুলী যায় সেইটোতো থাকিলেই।
অঁ সেইটো, মাজুলী মাজুলীতটো কৰিব লাগিব, মাজুলী মৰ জনাত মোক আগতেও কৈছিলে যে এইেই কেতিয় মানে, যে মাজুলী মানে সেই এই পাল নামৰ সময়ত নহলে ৰাসৰ সময়ত যাম বুলি কৈছিলে
অঁ।
কিন্তু এতিয়া আকৌ এতিয়া যদি তোক কৈছে যে এতিয়া যোৱা কথা এতিয়াতো
নহয় নহয়, সত্ৰসমূহ গোটেই সমূহ ঘূৰাব পৰা হ'ব।
অঁ, সত্ৰ তটো গৰমূৰ পৰা যদি আৰম্ভ আকৌ আমি এনেকে গড় মূৰ কমলা বাৰি আউণিয়াতি বেঙেনাতি দক্ষিণ পাৰ এনেকে আৰু মুখা
অ
মানে মই মাজুলীলেতো গৈছিলো এবাৰ এটা ডাঙৰ টিম এটা লৈ গৈছিলা স্কুলৰ তেতিয়া মানে গোট - তেই টিমটো মেনেজ কৰিছিলো তেতিয়া মানে মই গম পাইছো তোৰ মাজুলী কেনেকে কম
হয় এইটো হয় তেৰা সোনকালে যদি গুচি যাওঁ ৰাতিপুৱা গোটেই মাজুলীখন চাই আহিব পাৰি ভালকে
ৰাতিপুৱা দুই বজা মানৰ ওলাই দিব লাগে তই নাৱে নাপাহ পাৰ নহৈ পেলাই ৰাস্তা তাইদি তোৰ ৰাতিপুৱা ছটা সাতটালে পাই জ ঢকোৱাখান পৰা ছটা সাতটালে পাই যাব পৰা হ'ব
হয় তেতিয়া সেইফালে সোনকালৰ পৰা আৰম্ভ কৰিলেতো ভালেই মানুহসকলো
সেই দে দুটা দুটাৰ পৰা যদি আৰম্ভ কৰো তেতিয়াহ'লে মানে চত- তা সাত তালে তাত
অ আৰু আগতীয়াকে হেই কৈ থলে হ'ল যে এ কোনোবা এখন পত্ৰত বকবক ভাতটো ব বয়সস্থ মানুহসকললে বনাই থবলৈ
কেইটা কেইটা মই এটা কাম কৰিম মানে কি অ বৰমুখ সত্ৰত মোৰ চিনাকী আছে তাৰপিছত মই ফোন কৰি মেলি কথা পাতি তাতে জলপান খোৱাৰ ব্যৱস্থাটো কৰিম ৰাতিপুৱা যিহেতু আমি ছটা সাতাত পাই যামগে।
অ অ
গতিকে তাতে জলপান দৈ কোমল চাউল, চাহ পি পিঠা এনেকে খাই দিম আৰু খাই দিয়াৰ পিছত তোৰ দুপৰীয়া বাৰৰ পৰা এক বজা বা দুই বজাৰ ভিতৰত যত আমি ভাতটো যদি খুৱাই দিও তেতিয়া মানে সকলোৰে
অ হেইটে হেয়াতে
পুৰা আহালেতো সন্ধিয়া হ'বগে গতিকে সন্ধিয়া সময়ত আমি চাহ এতিয়া হোটেলত খাই নে নেখায় মানুহবকে বা
সেইটো ক আমি ব মানুহসকলক সুধ সুধি ললেই হ'ল আহোতে আপোনালোকৰ কিবা আহাৰ লাগিব নেকি
এ নহয় এতিয়া আহাৰটো ধৰ আগে বা নালাগক কিন্তু হোটেলত খাব খাব বা নাখায় সেইটো কথা চিন্তা কৰিব লাগিব
অ অ সেইটো সুধি ল'ব লাগিব হোটেলত খালে আপোনালোকৰ কিবা অসুবিধা আছে নেকি?
সেইটোৱেই আৰু এই হোটেলত যদি নাখাও বুলি কয় তেতিয়া এটা কাম কৰিব লাগিব আমি ওলাই আহো তেনে এখন সত্ৰ থৈ দিব লাগিব যে সেইখন সত্ৰ থ আমি ওলাই আহোতেনে সোমাম তাতে সোমাই চাহ তাহ খাই পেলাই মানে
অ এই দক্ষিণ পাট খন মোৰ চিনাকী। মানে এ আগ হেৰি আছিলে তাতে এতিয়া মই যদি গৈ থ বনাই থব আৰু গধুলি সময়ত
পানীটো আমি তেক খাই দিওঁ পাৰিম আৰু বস্তু বাহিনী লৈ
অ অ সেইটো
এটা কাম কৰিম বুজিছ তই ঘৰলৈ কেতিয়া আহ কবি । আৰু আমাৰ গাঁৱৰ যিখিনি ডেকা আছে গোটেই ডেকাখিনিক উম মাতি পেলাই নামঘৰত এদিন বয়োজ্যেষ্ঠ দুজন মানকো লগ হৈ পেলাই মিটিংখন পাতিব লাগিব ।
আহ আহ
পাতি পেলাই কথা খিনি সুধিব লাগিব যে যে এ কি খাব? মাছ খালে মাছো আ আহ সো মাছটোতো খাব পাৰে, গতিকে মাছ খাবনে নে বেলেগ কিবা খব সেই সেই কথা সুধিব লাগিব?
অ সেইটোৱে কথাটো ভালকে গাঁৱৰ মানুহ খিনিৰ লগত পাতি মেলি সেই। সিদ্ধান্তটো কৰি ল'ব লাগিব আমি ।
স মাজুল মই ভাবিছো যে গুৱাহাটীলৈ যিসকল মানে বেছি বয়সীয়া তেওঁলোকক মানে গুৱাহাটীলৈ নিব নালাগে কাৰণ গুৱাহাটীতো কষ্ট হব দিন লাগিব ন, তিনিৰ পৰা চাৰিদিন লাগি যাব ।
সেইটোৱে আৰু অকণমান যাত্ৰাটো দীঘলীয়াও হ'ব মানে যোৱা অহাটো ।
সেইটয়ে যোৱা অহাতো গতিকে বহুত মানুহে বাছত কষ্ট পাব ত' এতিয়া মহিলা যদি যাওঁ বুলি কয় এতিয়া বয়োজ্যেষ্ঠ মহিলাকতো নিব নোৱাৰো । আৰু আমি ডেকা লোৱাটো তিনি চাৰিজনতো যাবই লাগিব তেতিয়াহে কথাখিনি হ'বগৈ।
অ ডাঙৰ বয়োজ্যেষ্ঠসকলক অলপ চা চোৱা চিতা কৰিও দিব লাগিব।
অহ সেই নেত উ।
অ কৈ যাক।
তে আহিবি আহি পেলাই আমি ভালকে কথাটো আলোচনা কৰিব লাগিব। অকল আমি দুটাই পাতি থলে কথাখিনি নহয় গম পাইছ।
খিনিক মই জনাব লাগিব।
সেইে আৰু কাৰণ গুৱাহাটীততটো মোৰ তেনেকে চিনাকি। কি নাই বাকী আমাৰ গাঁৱৰ যদি কাৰোবাৰ চিনাকি আছে।
অ অলপ তাতো আগতীয়াকে কিবা মিলাই থব পাৰিব।
এইটো হোটেল থকা মেলাৰ কাৰণেতটো আমি হোটেলটো আগতীয়াকে বুক কৰিবলৈ লাগিব। তাত গৈ পেলাই নহ'লে যদি আমি যাওঁ গৈ পেলাই তাত যদি হোটেল বিচাৰিবলৈ হয় সেইখনও হ'ল আৰু।
আহ কিয় মোক খুৰা এজন আছে আকৌ। গুৱাহাটী নামত। তেওঁক ক সুধি চাম দায়িত্বটো লৈ দিব পাৰে।
ত ত এতিয়া এতিয়া আহিবি অহাৰ পিছত আমি এইখিনি কথা ডিচকাচ। কৰিম কৰি পেলাই মানে। এ থঠান থিন লগাই পেলাব লাগিব আকৌতো ধৰ দৰৱ পাতিৰ কথা আছে মানে গোটেইখিনিা যোন যোন যায় সিহতৰ গাৰ্জেনৰ লগতো কথা পাতিব লাগিব যে কেনেকুৱা ধৰণৰ সমস্য আছে কিবা খাদ্য। খাব নোৱাৰে নেকি সেইখিনি কথাটো প্ৰথমতে লিষ্ট আউট কৰিব লাগিব।
অ সেইটোতো কৰিবই লাগিব লগতে তাৰিখটো এটা ভাল তাৰিখ সিদ্ধান্ত কৰিব লাগিব।
অ লেণ্ডাত চাব পৰা হ'ব বাৰু ভাল তাৰিখ কিবা কিবি।
কিবা অসুবিধা আছে নে সেইবিলাক আমি চাই চিতিহে তাৰিখটো সিদ্ধান্ত কৰিব পাৰিম।
অ অ।
সেইটো কথাও আছে।
তাকেহে আৰু বাকী খিনিৰ লগতো আলোচনা কৰিব লাগিব।
আছে মই ঘৰলে গৈ লওঁ তাৰপিছত সিদ্ধান্ত কৰিম। অ গোটেই। গাঁৱৰ মানুহখিনিক গোট খুৱাই। নাই নাই ৰুম পামহে মই আহিহে আছো। থ
এই বৰষুণ নিজা নাইফালে বৰষুণ।
বৰষুণ দিছিলে এতিয়া নাই।
অ আমাৰ ইয়াত অলপ অলপ দি আছে বাৰু। তাকে এই বৰষুণটো বহুত বেয়া বৰষুণ মানে এইটো বৰষুণত খাৰ আছে গতিকে নিটাপি টিপালে মানে পুৰা জ্বৰ হৈ যাব।
সেই তিতা নাই বাৰ আমাৰ এই অনুশীলন। গও শেষছ তাৰ পিছতে বৰষুণ দিছে।
অ সেইটো কথা।
হেল্ল'।
তইতিয়া মানে গাড়ী পান আমি ৰুমলৈ খোজকাঢ়ি আহিছ ন কি।
অ এই অকমান খোজ কাঢ়িব লাগে। দুশ মিটাৰ মান সেইটোৱে। খোজকাঢ়ি পালোহি আৰু।
ঠিকে আছে, তোৰ এতিয়া ৰুমৰ লগৰ কেইটাও ভাল ন?
অহ, ভাল -ভাল লগৰ এজন আজি সেই হেৰিয়ালৈ গল মোমায়েকৰ ঘৰলে। মই, এতিয়া জেঠাইহঁতৰ ঘৰলে যাম।
আচ্ছা তোৰ ৰোমৰ পা জেঠাইহতৰ ঘৰ ওচৰতে নেকি? তই, এতিয়া জেঠাহতৰ ঘৰতে থকা ভাল আছিলে দেখোন।